পাৱে পৰিহৰি
মোৰ ফালৰ পৰা ভক্তি, সেৱা এটা নিবেদন কৰিব
মোৰ নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰি উক মায়াৰ নিতৰাং আপোনাৰ মহিমা আপুনি ৰেকড কৰি জীৱক কৰা কৰি ইচ
কৃষ্ণ শুভ সন্ধ্যা।
হয় আমাৰ ভক্তি পূৰ্ণ সেৱা গ্ৰহণ কৰিব
হয়।
হয়, খোৱা বোৱা কৰিলে নে?
অ কৰিলো হয়। আপুনি?
হয় মই আপোনাৰ পঁইতা ভাত খাই দিলোঁ কালি ৰাতিয়েই আপোনাৰ পঁইতা ভাত পানী দি থোৱা আছিলে এতিয়া আপোনাৰ লাঙিখন চালোগে তাত তাতে এটা বুন্দা মস্ত গৰৈ মাছ লাগিলে তাকে আপোনাৰ জুইত দি পুৰিলো। সম্পূৰ্ণকে নিসিজিল যদিও আৰু আপোনাৰ পিঁয়াজ তেল নিমখ দি পেলাই পিটিকি আলু পিটিকি ললোঁ লগতে পঁইতা ভাতৰ লগতে মাৰি দিলো।
গৰমৰ দিনত মানে দুপৰীয়া যেতিয়া পইতা ভাস ভাতগিতাপ পেটত জাৰে। সেই সুখেই পৰ্টুলনিয়
এক অনন্য সুখ ইয়াৰ ফলত মানে গোটেই দেহৰে যি তৃপ্তি পায় যি ঠাণ্ডা লাগে মানে আপোনাৰ। বিশেষ মানে এটা সুখ অনুভৱ হয়।
তাৰ লগত যদি আলু এটা জুইত পুৰি পিটিকি লৈ অকমান পিয়াজ কুটি দি অকণমানজনদি জলকীয়াদি নিমখ অকণ ছটিয়াই সানি খায়। সেই পিটিকাৰ সোৱাদেই বৰ বেলেগ।
হয়। এয়া এক পৰম তিপি আমি দেখাও এতিয়া আপোনোকৰ নিচি কাষৰ যি ভেটুৱা শইকীয়া নামেৰে বিখ্যাত তেখেতে আপোনাৰ পইতা ভাতাই খায় নিজৰ শৰীৰটো বৰ্তমান দুই কুইণ্টেল অৱস্থা পোৱাইছে। গৈ।
হয়। ওঠৰ বছৰ বয়সত তেওঁ আ ওপৰত ওজন।
হয়।
এয়া পইতা ভাতৰে যাদু।
এয়া এক অস্বাভাৱিক ভাৱে তেখেতৰ যি ওজনৰ বৃদ্ধি হৈছে আপুনি যদি এতিয়া দেখা পায় তেখেতে ভাল- ভালদৰে- কথাই বৰ্তমান ক'ব নোৱাৰে মুখ তেখেতৰ কথাই নুপৰে। যি অস্বাভাৱিক ৰত বাঢ়ি অহা তেটেতৰ সেই ওজন- সেই ওজনৰ ফলত তেখেতৰ যথেষ্ট অসুবিধা হৈছে বুলি মই শুনিবলৈ পাইছোঁ। তেখেতৰ ঘৰতো হেনো খোৱা বোৱাত নাটনি সৃষ্টি হৈছে। তেখেত- ৰাজকোষ প্ৰায় খালী কৰি দিছে তেখেতে খাই খাই আপুনি কিমান জানে এই সন্দৰ্ভে?
হয় তেখেতে ৰাতিপুৱা শুই উঠি প্ৰথম শুই উঠিয়ে ভাতৰ দৰ্শন কৰে।
হয়।
আকৌ তেখেতে পুনৰ-
পুনৰ
পুনৰ আকৌ ভাত গ্ৰহণ কৰে। আকৌ তেওঁ দুপৰীয়া আকৌ ভাত গ্ৰহণ কৰে। তাৰপৰা আকৌ সন্ধ্যা এক কাঁহী ভাত তেওঁ পেটত নপৰিলেলে তেওঁ তৃপ্তি নাপায়।
হয়।
তেওঁৰ ডিঙি গলধন ফুলি বেলুনৰ আকৃতি লৈছেগে।
হয় সেইদিনা সন্ধিয়া আপোনাৰ মই সাক্ষাাত আছো। আপুনিো জানেই সন্ধিয়া সময়ত গাঁৱৰ পৰিৱেশবিলাক গোটেই গাঁৱত আপোনাৰ সন্ধিয়া সময়ত ধূপ ধূনা জ্বলাই ভগৱানক আৰাধনা কৰিছে সকলোৱে সেৱা শুশ্ৰূষা কৰিছে এই সময়তে মই এটা বিশেষ কাৰণত তেখেতৰ ঘৰলৈ গৃহলৈ যাব লগা হ'ল আৰু গৃহত গৈতো মই তেখেতক দেখি শতবাগ এক কাঁহী তেখেতে ভাত লৈ মাত্ৰ নিমখ আৰু জলকীয়াদি মাৰি আছে। এয়া এই খাদ্যয় সম্ভাৰ বা এই ৰাক্ষসৰ অৱস্থাৰত আপুনি কি কব?
এই সন্ধিয়া সময়ত - আপুনি জানে আপুনি জ্ঞাত সকলোৰে দেৱ দেৱী পাৰ প্ৰাৰ্থনা কৰে। ধূপ ধূনাৰে গাঁওখন গোন্ধ তামোল মলাই দিয়ে। আৰু তেখেতে সেই শুভ সময়কণত ভাতৰ কাঁহীৰ সন্মুখত লৈ বহে। এয়া আপোনাৰ ফালৰ
আমি যদি দেখা পাও হয় হয় একেবাৰে নহয় আমি। যদি দেখা পাওঁ বাকী লোকে পঢ়াৰ টেবুলত সদায় কিতাপ ৰাখে ফলি ৰাখে বা বহি কিন্তু তেখেতৰ পঢ়া যদি আমি চাবলৈ যাওঁ তাত দেখা পাম চিপছৰ বাকলি বা আলুক ভাজি নহলে কেতিয়াবা কেতিয় পইতা ভাত তো তাত দেখা পাওঁ সেই টেবুলতে তেখেতে মানে সেই কোৱাৰ গোন্ধটো প্ৰায় পায় যি পঢ়ে সেই ক্ষেত্ৰতে তেখেতৰ লাভৱান নহয় যদিও টা ভাল বিষয় নহয় এনেদৰে খাই থাকিবলৈ হ'লে হয়তো কাইলৈ পৰহিলে তেহতৰ ঘৰত খাদ্যৰ নাটনি হৈ তেখেত কাষৰ ঘৰলৈ যাব ধৰক আপোনাৰ ঘৰলৈ গ'ল আপোনাৰ ঘৰতো নাটনি কৰিব তেনেদৰে এ সময়ত গোটেই গাঁওখনতে খাদ্যৰ নাটনি হ'ব তাৰ পিছত তেখেত
হয়, হয়, প্ৰভু।
সমগ্ৰ জিলাখনত নাটনি হ'ব। এনেদৰে মানে এসময়ত গৈ গৈ আপোনাৰ হয়, হয় আপুনি কওঁক।
অ, ' কথাটো হৈছে কি মানে পঢ়া টেবুলখন হৈছে এটা যি কি নহওঁক সৰস্বতী মা বসবাস কৰে।
হয়।
এই পঢ়া টেবুলখনত যদি আপুনি ধৰক আলু ভাজি বা চিপছৰ পেকেট বা ইভিনে ধৰক পইতা ভাত এইবোৰ সেৱ গ্ৰহণ কৰাটো একেবাৰে মই ভাল বুলি নাভাবোঁ।
হয়, এয়া কোনো পধ্য গ্ৰহণযোগ্য এটা বিষয় নহয় আমি জানো তেখেতৰ খেলৰ প্ৰতি অতীতত বহুতো ৰাপ আছিল তেখেতে যথেষ্ট বেয়া খেলে যদিও তেখেতৰ বহুত ৰাপ আছিল। তেখেতে হয়তো আজিলৈকে তেখেতৰ গোটেই জীৱন কালত দুটাতকৈ অধিক ছয় মাৰি পোৱা নাই বা তেখেতে আপুনি আমি ৰাণ লোৱাও নেদেখোঁ যিহেতু তেখেতে দৌৰিবলৈ গ'লেই তেখেতেৰ পিছ ফালৰ পৰা খুটি উখলাই দিয়া হয় দৌৰাৰ ক্ষেত্ৰতো তেখেতৰ অসুবিধা হয় আৰু এইফালৰ পৰা চাবলৈ গ'লে মানে তেখেতৰ যিটো আগন্তক মানে তেখেতৰ যিটো কৰ্ম জীৱন সেই কৰ্ম জীৱনতো ইয়াৰ এতিয়া বেয়া প্ৰভাৱটো আমি পৰা দেখা পাইছো এনেকে গৈ থাকিলে হয়তো তেখেতৰ আগন্তক আহিবলগীয়া সময়খিনিও যথেষ্ট বাধাৰ সৃষ্টি হ'ব তেখেতৰ এই ওজনৰ বাবে এতিয়া পিছফালৰ পৰা যদি চাই তেখেতক মানে এটা সম্পূৰ্ণ আপোনাৰ ধানৰ বস্তা যেন দে সিক
হয়। কথাটো ময়ো লক্ষ্য নকৰা নহয় মোৰ কাষৰ ঘৰ যদিও মানে মই ত তাক সদায় লক্ষ্ লক্ষ্য কৰোঁ সদায় ৰাতিপুৱা আপুনি জানে মোৰ অলপ উঠাত পলম হয় শুই উঠাত। যিহেতু অলপ মই ব্যস্ত মানুহজন ৰাতি মই উঠি পেলাই প্ৰথম তাৰ চেহৰাত দেখো আৰু চেহেৰাটো দেখিলেনেকুৱা লাগে এইটো মানুহ ৰখি আছে নাই মোৰপ ধানৰ বস্তা ৰখি আছে। মানুহ এটা জোখত নিজৰ স্বাস্থ্যটোৰ প্ৰতি অলপ সজাগ হ'ব লাগে মানুহ যিহেতু তাৰ এতিয়া বয়স বেছি হোৱা নাই।
হয় আমাতকৈও যথেষ্ট এটা সৰু বয়স
সৰু বয়সৰ ল'ৰা সি অলপ স্বাস্থ্যটোৰ প্ৰতি স্বাস্থ্যটোৰ প্ৰতি যতন ল'ব লাগে।
হয়।
হকে বিহুকে যদি হকে সিজনী হকে বিহুকেজনী টাইমে টাইম টাইম মানি নলে ন' ছোৱালীজনী খাই থাকে। সময় জনী মানে ছোৱালীজনী সি খাই থাকে যেতিয়াই তেতিয়াই যি পাই তাকে যদি খাই সি তাৰ স্বাস্থ্যৰ প্ৰতি কি কি সজাগ হ'ব বাৰু।
হয় এতিয়া আপুনি যদি এই বিষয়ে চাবলৈ য আমি যিহেতু তাৰ ওপৰৰ চামৰ বা আমি ওপৰৰ প্ৰজন্মৰ যুৱক-যুৱতী আমি এই বিষয়ে তাক সজাগ কৰাতটো উচিত হয়তো এখন আমি গাঁও ৰাজহুৱা সভা অনুষ্ঠিত কৰিব লাগে আৰু। আৰু সেই ৰাজহুৱা সভাত অনুষ্ঠিত কৰি তেখেতক মধ্যবিন্দু কৰি কেন্দ্ৰত তেত বহুৱাই আমি বাকী ৰাইজে তেখেতৰ ওপৰত এটা এটা মন্তব্য দিব লাগে যে তেনেকুৱাটো কৰা অনুচিত তেনেকুৱাটো কৰা অনুচিত এতিয়া যদি আপুনি চাই আমাৰ ওচৰতে থকা যি অনিল তামুলী নামৰ ধানৰ বেপাৰী আছে। তেখেতৰ হয়তো চকুৰ এটা চকুৰ কিছু সমস্যাৰ সৃষ্টি হয় এটা চকুৰ ক্ষেত্ৰত কেতিয়াবা ৰাতি যদি তেখেতে ধান উঠাবলৈ আহে আৰু এই ব্যক্তিজনক পিছফালৰ পৰা দেখি আপোনাৰ ধানৰ বস্তা বুলি গাড়ীত দলি উলিয়াই লৈ যায় তেনে ক্ষেত্ৰত তেখেতৰ কিমানখিনি সমস্যা হ'ব আপুনি এবাৰ ভাবি চাওঁক।
হয় কথাটো আপুনি যিটো যি সাৰ কথা কলে এনেকে এখন ৰাজহুৱা মিটিং দিয়াতটো সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা ক মিটিনৰষয়ে আপুনি ক'লে এনেকৈ নামঘৰত তাক মধ্যবিত্ত বৃত্ত কৰি পেলাই এনেকৈ সকলোৱে আঙুলি তোৱাইল প্ৰশ্ন সোধাটো আচলতে এই, এই বিষয়টোত, মানে তেওঁৰ পৰিয়ালবৰ্গেও, মানে অলপ তেওঁক সজাগ কৰিব লাগে।
হয়, এই বিষয়ে তেখেতক হয়, হয়, হয়। এই বিষয়ে তেখেতক সজাগ কৰাটো, এটা যথেষ্ট মানে প্ৰয়োজনীয় বস্তু বৰ্ত বৰ্তমান সময়ত, আমি চাবলৈ গ'লে অতি মাত্ৰা প্ৰয়োজনীয়তা বিষয় আৰু লগতে, যদি আমি চাবলৈ যাওঁ তেখেতৰ যি ভাতৃ, তেখেতৰ মহিলা সদশ যি ভাতৃ মাতৃ আছে সেই মাতৃৰ ভাতৃও বৰ্তমান ৰাখিবলৈ গ'লে তেখেতৰো ওজনটো প্ৰায়, তেওঁৰ সেই, নিজৰ ভাতৰ দৰে বাঢ়ি বাঢ়ি গৈ আছে। এই ক্ষেত্ৰত মানে আমি ইয়াৰ পৰা এইটোৱে বোলোঁ যে, তেখেতৰ ঘৰৰ পৰিয়ালবৰ্গও, এই ক্ষেত্ৰত মানে আপোনাৰ সজাগ হোৱা নাই।
সজাগ হোৱা নাই হয়, হয়, হয়।
তেওঁ মানে যথেষ্ট কু প্ৰ্ৰভাৱ পেলাব, তেখেতৰ ঘৰখনৰ লগতে, আমাৰ গাঁওখনক, আমাৰ সমাজখনক। বা আমাৰ, এই অসমৰ নিচিনা এখন অতিকৈ চেনেহৰ ৰাজ্যত।
হয়।
আপুনি এটা কথা এটা লক্ষ্য কৰিব, তেওঁ ভাত। প্ৰতি এজন জেষ্ঠ, মানে বয়সটোতো আমাৰ সমানেই হ'ল ন। তেওঁ এতিয়া, ই, অলপ মাইকীৰ নিচিনা ধুমপেজ বিলাক এৰি তেওঁ অলপ স্বাস্থ্যটোৰ প্ৰতি খয়াল, দি অলপ কিবা এনেকে চৰকাৰী চাকৰি, এনেকুৱা কিছুমানত মানে মোৰ মতে মন দিলে, ভাল হয়।
ঘঁহাৰ সঁজুলি, মুখ ধোৱাৰ সঁজুলি, যিটো বস্তু আমি আমাৰ ল'ৰা সমাজত প্ৰায়ে এটা বহুত বিৰল বস্তু, যিটো প্ৰযু বস্তু, নেকি আমাৰ সৰহৰভাগ লৰাই ব্যৱহাৰ ন। নকৰে, তেনেকুৱা এটা বস্তু। সটো তেখেতৰ ভাত খি, পাই হাজাৰ, হাজাৰ টকা ব্যয় কৰি সেই বস্তু আনি মুখত ঘঁহে। আৰু তাৰ ফলত আমি যদি দেখা চাবলৈ যাওঁ, ভালদৰে তাৰ ফলত এইটোৱেই হৈছে যে তেখেতৰ মুখত বা উঠত মুখতে, কওক বা গালতে কওক, এডালো দাড়ি ব্ত বৰ্তমানলৈকে অহা নাই, তেখেতৰ বয়স বৰ্তমান বিশ্বৰো উৰ্দ্ধৰ হৈ গৈছে। তেখেতৰ মুখতো এডালো, এতিয়ালৈকে আপোনাৰ নোমো অহা নাই, বা দাঢ়িও অহা নাই। এইটো, এটা তেখেতৰ বাবেও ভাল ফল নহয় বুলি মই ভাবো।
কাৰণ আ আপুনি আৰু মই তেওঁক সৰুৰ পৰা দেখি আহিছো। আমি লক্ষ্য কৰি আহিছো তেওঁৰ স্বভাৱ কিছুমান, এজন ল'ৰাৰ নিচিনা নহয়।
হয়, হয়।
তেওঁ মুখত ঘঁহা, এইবিলাক কিবা, কিবি আমি সৰুৰ পৰা আমি সদায় কেঁচা হালধি আদি ঘঁহি আহিছোঁ মুখত, কিন্তু খেতে এইবোৰ কিবা অযথা বস্তু, আনি পেলাই মুখত ঘঁহি যায় আৰু স্বভাৱ কিছুমান ছোৱালীৰ নিচিনা হৈ গৈছে তেখেতৰ।
হয়, হয় আপুনি একদম।
এতিয়া আমি যাব লাগিব ভাওনা ক্ষেত্ৰত, তেওঁ ভাওনা ক্ষেত্ৰত তেওঁক এতিয়া তেওঁ এডাল মুখত দাৰি নাই হয়নে, তেওঁৰ ভাওনাতো ভাও পাই সেই, ডাড়ী নথকা ভাওঁকেইটাই। এডাল দাৰি নাথাকে, এবাৰতো ভাওলৈ মাথাত, চুলিয়ে নাছিল।
হয়, হয়, হয়, হয় আপুনি একদম এটা ভাবিবলগীয়া বহুত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা আমাৰ আগত এতিয়া অৱগত কৰিলে, এনেকেই যদি গৈ থাকিবলৈ হয়, আমি জানো তেখেত পিতৃ দেৱ, মাননীয় শ্ৰীনাৰায়ন শইকীয়াদৱ, তেখেত আপোনাৰ সা সজ্জাৰ লগত মুখৰ যিবিলাক আপোনাৰ অসমীয়াত মই শব্দটো ঠিক পাহৰিছোঁ, মুখৰ যষা সজ্জা থাকে। এইখিনিৰ লগত জড়িত এনেদৰে যদি, পিছত তেখেত কেতিয়াবা তেখেতৰ জ্যেষ্ঠ পুত্ৰ আপোনাৰ ছোৱালী চাবলৈ যায়, বিয়াৰ বাবে হয়তো সেই পিতৃ দেৱে তেখেতক দাড়ীৰ যোগানতটো ধৰি দিব লাগিব আপোনাৰ সেই কাপৰ বস্তুৰ পৰাই তেখেতক দাড়ীটো লগাই দিব লাগিব এনেকে যদি গৈ তেখেতে সেই বতাহত সেই দাড়ীটো ছোৱালীজনীৰ ঘৰত গৈ উৰি যায় বতাহৰ প্ৰকোপত তেন্তে তেখেতৰ বহুতো লজ্জাজনক এটা অৱস্থাৰ সন্মুখীন হব এই ক্ষেত্ৰতো আপুনি কিবা ক'ব নেকি আপুনি তেখেতৰ ওচৰ চুবুৰীয়া হিচাপে
হয় সেইটো কথা মই লক্ষ্্য নকৰা নহয় তেখেতে এটা সময়ত বহুত সমস্্যাৰ সন্মুখীন হ'ব লাগিব সেইবোৰ এটা সৰু সমস্্যা নহয় আপুনিতটো জানে নিশ্চিত ভাৱে
হয়
সমাজত সমাজত কিছুমান কথাৰ কাৰণে মানুহৰ বহুত প্ৰভাৱ নিজৰ ওপৰত আৰু হয়তো সেইবিলাক কাৰণত এদিন তেখেত মানসিকভাৱে অলপ দুৰ্বল হৈ যাব পাৰে এইটো শাৰীৰিক ভাৱে এইবোৰ কোনো সৰু এইবোৰ কোনো সৰু বিষয় নহয়
হয় হয় আমি যদি এতিয়া চাবলৈ যাও খিনি হয়তো শাৰীৰিকভাৱে তেখেত কিছুমান সমস্যাৰ সন্মুখীন হৈছেই যিবোৰ সমস্যা নেকি আমাৰ আগত তে তেতিতো লজ্জাজনিত কাৰণত অৱগত নকৰিবও পাৰে সেইটো যিহেত তেখেতে গোপনে ৰাখে ৰাখিছে আমি সেই বিষয়ে ইমান বিতংকৈ নাপাতোঁ কিন্তু তথাপিও আমি যদি চাবলৈ যাওঁ মানসিকভাৱে আমি তেখেতক বৰ্তমানো বহুত শক্তিশালী হৈ থকা দেখিছো যদি দিও ভৱিষ্যতে কিন্তু এই শক্তিশালী ৰূপটো দেখা পোৱা নাযাব হয়তো তেখেত বহুত দুৰ্বল হৈ ভাঙি পৰিব লগতে ইয়াৰ প্ৰভাৱ তেখেতৰ ভাতৃদেৱৰ ওপৰতো পৰি আপুনি যদি চাই সেই ভাতৃদেৱৰ খুটৰিত আপোনাৰ দুই চাৰিডাল মমান যি দাড়ী আহিছিলে কেতিয়াও সেয়া বেছি দিনলৈ সংৰক্ষণ কৰিব নোৱাৰি কাটি পেলালে ডেট লগাই সেইকেইডাল দাাৰ়কে আপুনি কাটি পেলোৱাৰ কথাটো কি ক'ব হয়তো এয়া কওক কায়কৰ বা তেখেতৰ নিজৰ ভাতৃৰ পৰা অহা কিছুমান গুণ বুলিয়েই মই